হেল্ল'
নমস্কাৰ, নমস্কাৰ।
হয়, নমস্কাৰ।
অ' শুনি আছোঁ, কি কৰি আছা?
এনেই আছোঁ, তুমি?
হয়, মইও এনেই আছোঁ বাৰু। কিবা খালা?
অ' অহ চাহ খালো, তুমি?
উ, ময়ো চাহ খাইছোৱে দিয়া। আজি আমি অকমান গছৰ ওপৰত আলোচনা কৰি দিও বুলি ভা ভাবিছোঁ তুমি এতিয়া অকমান টাইম দিব মানে সময় দিব পাৰিবা?
অ' নিশ্চয় পাৰিম।
অ' ঠিক আছে। তুমি অ' তুমিয়ে কোৱাচোন প্ৰথমতে গছৰ ওপৰত কেনেকুৱা কি কৰিব পাৰা কি কি কোৱা নে মই ক'ম? হয়, শুনি আছা?
শুনি আছা?
অ' তুমিয়ে কোৱা।
অ' গছৰ ওপৰত মানে গছ বুলি ক'লেতো গছটো আমাৰ মানুহৰ এটা উ-উ মানুহৰটো গছটো মানে গছ নাথাকিলেতো মানুহ জীয়াই থা কিবই নোৱাৰে ন, অ' মানে গছটো নাথাকিলে মানুহে জীয়াই থাক কিবই নোৱাৰে মানে গছতো লাগি বই মানুহৰ, মানুহৰ যদি জীয়াই থাকিব গছটো লাগিল-লাগিবই। আজি-কালি ধৰা তোমাৰ বহুত জগাত দেখা পা-পোৱা গৈছে যে গছবোৰ কাট গছবোৰ কাটি তোমাৰ মানে ধ্বংস কৰি দিছে। ডাঙৰ ডাঙৰ, ডাঙৰ ডাঙৰ মানে পাহাৰ পাহাৰ মানে পাহাৰৰ গছবোৰো কাটি দিয়ে, ডাঙৰ ডাঙৰ কল-কাৰখানা আদিবিলাক মানে বনায়। সেইবোৰৰ ফলত মানে আজি-কালি বহুত মানে প্ৰকৃতিৰ এটা মানে অসুবিধা এ এটা আমি মানুহে গম পাইছোঁ। ধৰা আজি-কালি গছৰ গছৰ কাৰণে বৰ-বৰষুণবোৰো কমি গৈছে। বা তুমি দেখিছ ছাই চাগে বা শুনিছাই মানে ধৰা দীপৰ বিলতে হওঁক আ-আজি-কালি তোমাৰ গছবোৰ নাইকিয়া কৰি দিছে কা কাটি কাটি। তেনেকুৱা মানে বহুত মানে আমি দেখি দেখিবলৈ পাইছো যেনে ধৰা ধৰা ডাঙৰ ডাঙৰ আজি মানে আজি-কালি মানুহ বেছি হৈ গৈছেতো। ডাঙৰ ডাঙৰ ৰাস্তাবোৰ বনাই আছে, ডাঙৰ ডাঙৰ মানে আজি-কালি কিছুমান জ-জেগাত মানে এনে কুৱা হৈছে মানে উশাহ-নিশাহ ল'বৰ কাৰণেই মানে দিগদাৰ। এইবোৰতো গছ গছৰ কাৰনে হৈছ সেই বুলি মই ভাবোঁ, ধৰা গছটো মানুহৰ মানুহৰ এটা প্ৰাণ গছ। গছ আমি ৰুব লাগে সেইকাৰণে। ধৰা গ-গছটো নহ'লে তোমাৰ মানুহৰ বহুত দিগদাৰ হ'ব। পিছলৈ আমি এতিয়াই বহুতখিনি মানে দিগদাৰৰ সন্মুখীন হৈছোঁ আৰু ধৰাক পিছলৈ টোৰ আৰু বহুত খিনি বাকি আছে। সেইটো কাৰণে গছবোৰ মানে ৰোপন কৰিব কৰিব লাগে আৰু মানে ৰুব লাগে। তেনেকুৱা কৰিলে পিছলৈ পিছলৈ বহুতখিনি ভালে থাকিব। তুমি কি বুলি ভাবা এনে গছৰ ওপৰত কিবা কবা?
আহ
গছৰ ওপৰত কিবা কোৱাচোন তুমি অকণমান।
গছতো আমাৰ কাৰণে বহুত প্ৰয়োজন। গছ গছ নহ'লে চৰাই চিৰিকটি বোৰ গছেই সিহঁতৰ বাহ গছে তাতে বাহ লয়। আৰু আমাৰ মানুহৰ কাৰণেতো গছে গছে আমাক বতাহ দিয়ে। চ'ব দিয়ে। আমি আহ ধৰি লোৱা আমি কেতিয়াবা ক'ৰবাত গুচি যাব লগা হ'ল মানে পথাৰতেই হওঁক বা ৰাস্তাতেই কাষত আমি আমাক গৰম লাগে বা আমাক চাহৰ প্ৰয়োজন হয়। তেতিয়া আমি আমাক গছৰ তলতে জীয়াব পাৰোঁ।
হয়।
ঠিক তেনেকৈ আমাক গছক বহুতেই প্ৰয়োজন চ'ব কথাতে আমাক গছ লাগে, গছ নহ'লে অ' প্ৰকৃত নহ'লে মানুহে জী জীয়াব নোৱাৰে যেনেকে চৰাই চিৰিকুটি তেনেকে মানুহবোৰ জীয়াব নোৱাৰে। গছ আমাৰ গছ সেনেকে আমি গছ ৰোপন কৰিব লাগে। গছৰ গছক আমি খেতমুঠ কৰিব লাগে।
হয়, হয়, হয়।
সেনেকে কিছুমান কিছুমান মানুহে মানে এনেকুৱা জেগাত গছবোৰ কাটি কাটি দি পেলাই। য'ত ৰুব লাগে তাত কাটি দিয়ে। আৰু য'ত ৰুব নালাগে। তাত ৰুই দিয়ে উম।
মানে ধৰা তুমি যোনটো কথা ক'লা ধৰা গছ যি যি মানে কিমান ধৰা নানান ধৰণৰ পক্ষী পক্ষীবিলাক চৰাই চ চৰাই চিৰিকুটিবিলাক গছতে বাস লয় ন বা তাৰ পৰা আমি চাৰহ পাওঁ। মানে সেইবোৰো মানে গ মানে সেইবোৰ নাইকিয়া হৈ যাব। এদিন যদি আমি গছবোৰ আমি বচাই নাৰাখোঁ। গছবোৰ যদি কাটি কাটি, কাটি, কাটি নষ্ট কৰোঁ। এইটোৰ ফলত সেইবোৰ নাইকিয়া হৈ যাব লগতে মানুহ মানুহৰো বহুত দিগদাৰী হ'ব অক্সিজেন মানে লোৱাত মানে দিগ দিগদাৰি হ'ব। তেনেকুৱা হয়, কওঁকচোন?
দিগদাৰ উম, অক্সিজেন অক্সিজেন আমি বহুত সিমান আমাৰ কাৰণ বে সুবিধা হ'ব আমাৰ অকেইজন সুবিধা হ'ব। আমাৰ জিৰণি সুবিধা হ'ব, চ'ব ক্ষেত্ৰৰ পৰা আমাৰ গছ লাগিবই। প্ৰকৃতি নহ'লে মানুহৰ যেনেকৈ প্ৰকৃতি নহ'লে চৰাই চিৰিকটিৰ স্থা স্থান নাই।
হয়।
ঠিক তেনেকৈ মানুহৰো স্থান নাই।
হয়, গছ গছজোপা মেইন। আমি আমি এডাল মানে গছ কাটোতে যিমান সময় লাগে। ধৰা সেইটো ৰোৱাতে কিমান সময় লাগে হয়ে নে নহয় এডাল গছ আমি খ কটাৰ কটাৰ বিনিময়ত আমি বহুতখিনি মানে ক্ষতি ক্ষতি হৈ যায় মানে এডাল যদি গছ তুমি ৰুবলৈ ৰুবলৈ যোৱা তেতিয়াহলে তোমাৰ বহুত খিনি আগবাঢ়ি মানে বহুত সময় লাগি যায়
উম
হয় তুমি কিবা ক'বা কোৱাচোন
তেনেকে আৰু মানে গছ আমাক লাগিবই এতিয়া এতিয়া আমাক অ কিছুমান এনেকুৱা গছো থাকে য'ত নেকি আমাক ঘৰ বনোৱোটো সহায় কৰে কাট কাঠৰ টাইম কাঠ কাঠ বুলি কয় যে
হয়, হয়, হয়
কিছুমান কিছুমান ডাঙৰ ডাঙৰ গছ মানে আমাৰ ঘৰৰ কামত লগাবৰ কাৰণেও সেইবোৰ চব চব ঘৰতে আমাক দৰ্জা বনাব লাগিলে বা খিৰি কিয়ে হওক তেনেকেই তেনেকৈও কাঠৰ প্ৰয়োজন হয় সেইবোৰতো গছৰ পৰাই হয়
হয় হয় হয় যদি উম হয় আমি দেখিছো মানে ধৰা আজি আজিকালি নতুন নতুন মানে আজিকালি ধৰা নতুন নতুন ডিজাইনৰ গছ বিলাক আকৌ মানে মানে গছ কাটি তাৰ পৰা দৰ্জা তুমি যেনেকৈ কলা দৰ্জা বনাই সেনেকুৱা কিন্তু সেইটো আচলতে আজিকালি মোৰ হিচাপত কমাব লাগে যিহেতু তো আজিকালিৰ দিনত মানে বহুত বহুত বেলেগ বেলেগ মানে প্লাষ্টিকৰে হওক বা কিবাৰে হওক মানে বহুত বহুত বেলেগ বেলেগ ওলাইছে ত' সেইবোৰ আমি ল'ব লাগে কাৰণ গছবোৰ কাটি কাটি যদি আমি ডাঙৰ ডাঙৰ গছবোৰ কাটি কাটি আমি যদি এইবিলাক বনাওঁ তেতিয়া পিছলৈ মানে এডাল গছ মাৰ মানে ডাঙৰ হোৱাতে বহুত টাইম লাগি যায় কিন্তু ডাঙ গছজোপা কাটে কাটোতে আমাৰ ইমান সময় নালাগে কাৰণ গছজোপাত তটো এনে ৰোৱাৰ লগে লগে মানে ডাঙৰ নহয় মানে সময় সময় লাগিব তাক মানে পানী পাব লাগিব বা মানে সাৰ পাব লাগিব তেনেকুৱা
হয়
হয়
উম
গছত তোমাৰ মানুহৰ জীৱনতটো লুকাই থাকে আচলতে মানে আগৰ দিনৰ কথা এতিয়া নাই আৰু
হয়
বহুত তোমাৰ দে যত য'ত ৰুব তুমি কৈছা য'ত য'ত গছ কাটিব নালাগে তত গছ কাটি দিয়ে য'ত ৰুব লাগে তাত নুৰয় তেনেকুৱা সমস্যাবোৰ আমি চৰকাৰখনেও চাব লাগে ধৰা কিছুমান জেগাত মানুহেটো এনেই কাটি পেলাই মানে একো নাচায়ে আৰু এনেই ধৰা গছ গছবোৰ আছে বা কিবাবোৰ আছে হয় ক কোৱাচোন
এতিয়া গুৱাহাটী চহৰত ক'ব গ'লে মোক গছৰ বহুতেই প্ৰয়োজন কাৰণ তাত তাত গছ ৰুবলৈ জেগা নাই মানুহৰ
হয়
চব ঘৰ ঘৰ চব চব চব ইপিনে ঘৰ সেইপিনে ঘৰ আৰু যিহেতু গুৱাহাটীৰ ঘৰত চব বিল্ডিঙৰ চপ তেনেকে বাহিৰত ঘূৰা ঘূৰি ফুৰা মানুহ বিলাকৰ গছ নাপ এতিয়া ডাঙৰ, ডাঙৰ, ডাঙৰ, ডাঙৰ ব্ৰীজবোৰ ব্ বনাই পেলাই গছবিলাক কাটি দিছে। বহুত গছ তেনেকে কাটি লৈ হেৰি কৰিছে। ত' তাৰ ফলত ত'ত এনেকে কিছুমান ক্ষেত্ৰত আমাৰ, আমাৰ চৰকাৰ
চৰকাৰখনে বহুতেই ভাল কৰে। কিন্তু, কিন্তু এনেকুৱা কিছুমান ক্ষেত্ৰত কিছুমান বেয়া কৰে। যেনে
হয়।
আমাৰ চৰকাৰে এইটো ভাবে যে মানুহখিনিৰ উ-উন্নত মানে সেইবোৰ কৰি পেলাই তাৰ মাজতে যিমান ভাল কৰিছে তাৰ মাজত এটা দুটা বেয়াও হয়। যেনেকৈ গছবোৰ কাটি পেলাই সেই দলং বনোৱাৰ নামত ত' তেনেকে মানুহবোৰৰ ক্ষ হয়। সেইবোৰ ত' গুৱাহাটী চহৰত ক'ব গ'লে বেছি গ গছ নাই তো তাত
হয়।
গাঁও গাঁৱত যেনেক গাঁওত গছ থাকে বহুত, বহুত বেছি। তেনেকে মানুহবোৰ বহুত স-সুবিধা হয়। জীয়া-জীয়াবৰ কাৰণে মানু অক্সিজেনৰ কাৰণে বহুত সুবিধা হয়। ত' গুৱাহাটী চ' মানে চহৰৰ মানুহ বিলাকে সে তেনেকে ইমান নাপায়। ত'
হয়, হয় তুমি যোনটো কথা কৈছা সোনটো, সোনটো
ব' লাগে যে চবে যে মানুহ চবৰে চব
হয়। হয়।
তেনেকে বুজি পাব লাগে অ' চবে যে তাতো মানুহ আছে জীয়াব লাগিব। ওচৰৰ মানুহ জীয়াব হলে গ' লাগিবই।
হয় তুমি যোনটো কথা ক-কৈছা ফোনটো একদম সঁচা কথা মানে ধৰা আজিকালি গুৱাহাটী চহৰখনতকৈ উম হয় মানে গুৱাহাটী চহৰতে তোমাৰ আজিকালি বহুত মানুহ হৈ গৈছেতো তাৰ ঘৰ খৰ ঘৰ খৰ বা বিভিন্ন দলং বনোৱাৰ নামত বহুতো গছ কাটি পেলাই। তেনেকুৱা আমি দেখিবলৈ পাইছো তথাপিও আৰু গাওঁ অঞ্চল অঞ্চলৰ নিচিনা মানে নহয় আৰু, চহৰত বেছিকৈ মানে এতিয়া তুমি নিজে গম পাবা যে গৰমৰ দিন পৰিলে গাঁৱতকৈ মানে চহৰত বেছি বেছি গৰম কাৰণ তুমি নিজে জানা মানে গছ-গছবোৰ থাকিলেহে তোমাৰ ঠাণ্ডাতো থাকে ন', যেতিয়া তোমাৰ গছবোৰ যেতিয়া নিজে নোহোৱা হৈ যাব তেতিয়া, তেতিয়া নিজে, নিজে তোমাৰ উ গৰমতটো আহি যায় বা অক্সিজেন টো কমি যায় বা গাড়ী মটৰ চহৰত বেছি বেছি চলে। তাৰ ফলতো তোমাৰ গৰমতটো আহে গছ বোৰ লাগে আৰু, মানে মানুহৰ জীৱনত এটা গছটো মানে এটা প্ৰাণ বুলি মই ভাবো। হয়। ঠিক আছে বাৰু তোমাৰ লগত আজি কথা পাতি মই বহুতখিনিয়ে শিকিব পাৰিলো বা জানিব পাৰিলো।
হয়। মই শিকিলো তোমাৰ পৰা। কথা পাতি ভাল লাগিলে, ঠিক আছে আকৌ লগ পাম ঠিক আছে ধন্যবাদ।
ধন্যবাদ।